হেল্ল',
হেল্ল', শুনা পাইছা?
অঁ শুনা পাইছো ক।
অঁ কি কৰি আছা?
এই টোপনি মাৰি আছো আজৰি।
হাঁ?
টোপনি মাৰি আছো হ।
টোপনি মাৰি আছা। এখনত মই এটা ফোন আহিছে এটা, গুৱাহাটীৰ পৰা।
অঁহ।
এটা মানুহ অনুভৱ না বঢ়া না কিবা নাম আছিল। ত সি হুৰি আছিল। কি কৰি আছা, এখন মানে মই গৈছিলো গুৱাহাটীত গেছিলো কেইটাৰ আগতে। ছয়মাহ, সাতমাহ উঠে গৈছিলো। তো
অনুভৱ বৰাক নমতা ভাল।
হাঁ?
কৰ পৰা নম্বৰ পা
তাতে যাওঁতে দিছিলো নাই একবাৰ গুৱাহাটীত জান আছিলো
কি কোম্পানী হয়।
গম পাই নহয় জানো মানে কি নতুনকে শ্ব ৰুম। ফুলচহি শ্ব'ৰুমটা মানে চেল টেল কৰি দিব লাগে মানে চামা লব লাগে গ কাম চাম মানে মানে মেনেজ কৰিব লাগে মানে শ্ব'ৰুমটা কাপোৰৰ চৰুম খুলছে ত মানে তাতে চব আছে চেল টেল কৰি দিব লাগে আৰু মানে গোটেই মেনেজ কৰিব লাগে আৰু এতা মানে দোকানটো চামনি দিব লাগে আৰু শ্বৰুমটা নতুন দি তাই খুলছে দেখা নাপাই যাহতে চব জাগাতে বায় দাতা দিছিলো না ইফালে সিফালে
কেৰ চৰ কেৰ চৰ
কাপোৰৰ অ আজি এখনে ফোন কৰিছিলে অলপ আগতে সি নতুনকে খুলছে শ্বৰুমটা মানে এখনো মানে ই অপেনিং পৰা নাই মানুহ লাগে ন ত মানে সেইটোৱে কৰি আছে মানে বেচা ৰাচা কৰা মানে মই কৈছো চেলাৰটা কিমান দিবি বাৰ বুলি কৈছে এনকা
কইজন মান লাগে
কেইজন বা লাগে এখন এতিয়া গম নাপাঙ কিন্তু একজনতো লাগিছে মানে কি কৰিব কাৰণে মানে দোকানত আগতে চামলাব কাৰণে মানে সেইটো দোকান দিনিকা আহিবা নো মাজে মাজে আহিব নিব কিন্তু চামলাবা লাগিব ধ চাবি থাকিব জানি ত কি তালৰো থাকিব দিবও কিজানি কি বাৰ নাজানো এখন কিন্তু অ হৈছে চামলবা লাগিব আৰু শ্বৰমটো হা
দায়িত্ব ইমান দিব মানুহ তোক মই কৈছো কৈ আছো মহুন কথা এটা
উম
কামটো দায়িত্ব দিব দি মানে পইচাও দিব লাগব না
উম সেইটো হ'ব মানে মানে চাম চামৰে অন দায়িত্ব দাদা কম পইচাটো নকৰে না আবেছি বুইজা লাগব
উম
এ এটা বহুত ডাঙৰ বস্তু নাই ইমান ইমান দামী দামী বস্তু গিলা দায়িত্ব ল'ব লাগব
অলপ পইচাত কাৰেণ্ট লব হন
অ সিতাও হয় আৰু এ এনে স্কেল স্কেল চেল বোৰ থাকলে বেলেগ হ'ব হব ৰ হা
কি কি কৰিছে
নাই নতুনকে খুলছে না এখন ইয়াক মানুহ লাগে না সি আছে মই গুৱাহাটীতে আছো নেকি তহন তোমাৰ গুৱাহাটীত নাই না উম
তোৰ কব লাগবি বিছ হাজাৰ দিবি
অ তেখন এনকে না মই ল'ৰাকেইটাক কৈছোৱে সেতি পইচা বেছিকে খুজিব নাহিতে বচ চৰ কাপোৰ চ ৰোমত থকা সেয়া ব এক্সপ্ৰিয়েঞ্চ আছে বহুত মানুহ থাকে তাত একজনে নোৱৰে দায়িত্ব কাম হয় না চেল তেল কৰি দিব‌ পাৰি চাম লাভ থামলা জানো নহয় মাজে মাজে কাম নাথাকে ইমান মাজে মাজে থাকে কাম পাচাৰো বহুত দোকানৰ সেইটোৱে খোজা নাই মই ইমান মই কৈছো মই এখন নৰো কাৰণ মোৰ কাৰবাৰ লগক কৈ চাম যদি কৰে যদি মই ত নাম্বাৰ দি দিম এনে কৈছো তাক মই তাই কৈছে ঠিক আছে ঠিক আছে চেলাৰীটো কিমান কম গৈছে মই আৰু কি কম আও মই নকৰো আৰু কিবা কিবা কিবি কিন্তু তথাপিও আৰু মই নাজাঙে যদি আৰু কি আৰু কম চেলাৰিটোৰ বিষয়ে মই কৈছো মোৰ লগ কিবা আছে যদি যাই যদি কৈ দিম না
অ সেয়ে নহয় এনেকে কম পইচাত খাই যায়
অ সেইটোয়া হয় আৰু তই তাৰ লোকেল থাকিলে বেলেগ কথা আছিল না গুৱাহাটী থাকে বেলেগ কথা মই দেখে এড্ৰেছ এটা গুৱাহীৰ ৰতে দিছিলো ন তেখনে কাম বিচাৰি যাওঁতে সেইকাৰণে মোক ফোন কৰিছে মই সি ভাবিছ মোৰ ঘৰ গুৱাহাটীতে কিজানি সেনেকে ভাবছে মই য'ত কাম কৰিব আহিছো গুৱাহাটীৰ লোকেল বুলি দিছিলো যে এখনে ত এইকাৰণে এনকে ফোনটা আহিছিল
হয়নে
হে তোৱে মানুহ পাই জাহ বাত ভাল আছিল কিয় নকৰিলা কৰি থকা হ'লে বহুত চিনাকি হৈ থাকে কিবা কিবি এইগিলাটো পোৱা যায় গোটক ক ওলাই থাকে
গৰুদ্বীপকো তাতে আছে
উম
দীপক দীপক গোৱালপাৰা
অ অ তাতে আছো অ গুৱাহাটীতে সিফালে এইটো কম্বাইন কৰে ৰ না কিন্তু ধ দোকান চোকান বা মেনেজমেন্ট টাইপৰ বস্তুবিলাক কৰিলে অলপ অভিজ্ঞতা আহে আৰু অভিজ্ঞতা আহিলে বেলেগ বেলেগ কাম কৰিলে আৰু নতুনকে খোলে তাত লাগে যদি চুপাৰভাইজাৰ টাইপ বা বেলেগ বেলেগ পজিশনত পাই যাবা না চেলিৰিটো বেছি দে সেইটো এক্সপিৰিয়েঞ্চটো ভালে এক বছৰ দুই বছৰ এক্সপিৰিয়েঞ্চ থাকিলে চেলেৰী টো বেছি পাই যে বিশ বাইশ পাই যায় কিন্তু নতুন নতুন থাকলেত বাৰৰ দিবা খোজে তেৰ দিব খোজে
হয়
ওম সেনেকে ঘৰ থাকে ভাল হয় ক'ৰব যায় কিন্তু ৰুম চুম ৰলে বহুত দিগদাৰ হয় অ অকলটা দিগদাৰ হয় অ তিনি চাৰিজন থাকিলে বেলেগ কথা তই এক জেগাত কাম নাপাব বেলেগ বেলেগাত কাম পাবি এই যাতে গাড়ী ঘোড়া য মই যত কাম পাইছো য'ত যাই আছে
তাতে পইচা না গুচি যাব
হা
থাতে শুই যাম আও গুচি যাব।
উম
যিখিনি পাবি সেইখিনি খ খৰচাই বেছি হব।
বিশ টকা বিশ টকা এহাজাৰ খৰচা খাবা লাগে কিবা এ সেনতে আৰু।
আজ ন কৰি আজ নাই যাব।
উম সেটোৱে আইক অলপ চলপ বাচছে তিনি চাৰিজন থাকিলিও বাচছে অলপ অকলে থাকিলি নাবাচে। যে চাৰি পাঁচ হাজাৰ টকা অলপ বাচি যায়। পলডিকেল এক্সে্ পালো হয়। বহুত কিবা কিবি।
সেইটোয়ে আৰু এই বে। সিহঁতে কোৰান নিজৰ কিন্তু। কি কৰিব নহলে ইিহঁতে তেচ তেচ লাগে বেলেগ বেলেগ কিবা কিবি।
উম সেটো হয়।
নিজৰ চাইডত সৰু দোকান দিলেও তাতে থিয় দিবি তাই গুচাই দিব কইছে যে পইচা ওলা তাৰ যাৰ মাটি যাৰ যাৰ ঘৰৰ আগত বা যাৰ ৰাস্তাত ওচত ঘৰ তা নেবেতে। এটোদি পইচা লাগিব তা। এটা কাম দিছে এনকে ক'ব।
তেনকে অ অ কামটো সেনেকে হব।
অ দম চম দিব ক'ৰ পৰা আহি ক'তে এটেক কৰিব আহিছা কিবা এেনে ক'ব না।
অহ,
কাম কতে কাম কৰিলে আৰুি ধ বেলেগ আণ্ডাৰ এনকে জব কৰাৰ দৰে। উম। পাচঁ। পাচঁটা বাজিলে না।
পাঁচটা পন্ধৰ মিনিট হ পাঁচটা পন্ধৰ মিনিট হ।
উম উম কলেজ ফিল্ডৰ, ফালে ঘূৰিব যাব নেকি।
উম যাবা লাগিব বৰষুণ দি আছে ৰাস্তা গিলা বেয়া হৈ হৈছে যে।
নাই ৰাস্তা গিলে ভালে আছে শুকাই আছে ত।
আমাৰ ই ফালে বেয়া।
অ আইফেল পাৰ হৈ আনে অলপ চলপ খোজকাঢ়ি কেনে চাইডে চাইডে। তাকা ৰাস্তা কিইা যদি যাব পাৰে কলেজ। পোলক ঘূৰি আহিব পাৰি বহুত দিন হ'ল যোৱা নাই যাবি নেকি।
চাও অলপ পিছত
অ আহিলে কবি যাম আৰু বৰষুণ দো নাযাঙে যোৱাই নহব বৰষুণ দিয়া আগতে যাই আহো নাই ঘূৰি। পহৰে পহৰে আন্ধাৰতো যাবা নোৱাৰি।
অহ
অ যাবি যদি সোনকালে আহিবি নহ'লে পিছত আৰু আন্ধাৰ হৈ গ প যাই ভাল নালাগিব।
গলে ফোন কৰিম মই।
অ যাবি ন এতিয়া ক না যদি নাযাওঁ এনেকে ন যাবি যদি যাম ওলাং।
কই আছো বিউছ চলি যালি।
ন নাযাবোলে নেকি?
উ হব ত চাম কি কৰো। নেকি।
অ নহ'লে মই অকলে যাই আহিব পাৰো কিন্তু বৰষুণতটো দিয়ে ভয় লাগিছে, আহ ৰাস্তাত বৰষুণ দিলে জিগি জিগি আহিব লাগিব যে। আৰু বত ত বায় না। তো ভাবো নাজাঙে নকি ঘন্টা মোবাইল চাই থাই ঘোমাই না। একবাৰ ভাবো যাং একবাৰ। এবাৰ হাব নাজাং।
হুম।
না অ অ বেমমান ঘৰে।
কি কৰি আছিলি?
অ মিটিং আছে আত্মসহায়ক গোটৰ গ্ৰুপৰ মিটিং আছে গোটৰ যে মহিলা গোটৰ।
অ।
অ মাহাতে যাব লাগে সটোৱে। আমাক ক্লাবৰ কতে কি দিছে আমাক। এই কি। চিলাই কৰা দিছে কিবা কিবি। এই চিলাই কৰিছে কি বনাই যে। ফুল ফুল বনাই যে আৰু ধৰ। এই ক কাপোৰ চাপোৰ বনাই যে, গৰমৰ ঠাণ্ডা দিনৰ কাপোৰ। মাফল চাফলা বনাই যে। নাফলাৰ হক খুব। টোপি হওক আমাৰ উল দি যে বনাই কাঠি কাঠি।
অ।
স আমাক শিকাইছে আৰু হোমৱৰ্ক দিছে কালি বনাবা দিছেজ দু তিনিটামান বস্তু এনে অলপমান বনাই ন লৈ যাবা দিছে। আৰু শিকাই দিছে আমাক কেনেকে বনাব লাগে কিন্তু আমাক বনাইনে লৈ যাবা দিছে এখন বনাই নাই এখনে বনাবা লাগিব ৰাতি। ভুল হৈ যায় বাৰে বাৰে। অলপ কষ্ট আছে ন। ভালকে বনাব লাগে। হা।
কেনে দেখা বি।
অ হ'ব দে। এতিয়া অলপ টান আছে ৰ বস্তু ত ইমান সহজ নহয় ভাই বহুত ধৈৰ্য লাগে চব চব বিহাই যায় চাবা লাগে ইমান গণি গনি এটা এাকে বনাবা লাগে ছোৱালীগিলাৰ কাম এটা গিলা ছোৱালীগিলা ভালে পাৰে তাৰ লৰাগিলাক কিছুমানে পাৰে। ফটাফত বানে তান চোৱা লাগিলে বা স
ছোৰাবক ফোন কৰিছো ব জানা
অ
সাবে কি কয় মই পইচা পাৱাই নাই বোলে মই কৰাই নাই এই
অ হব পাৰে চাগে সি ফোন এটা কৰিছে অলপ চলপ টাক্সটা কৰছিল না‌ নাই নাজানো কৰিছিল তো অলপ ভালেখিনি কৰছিল।
এইবাৰ দুইটাছ
দুইটাকাতো পাইছে অ দুই টাকাতো একাউণ্টত সোমাইছে। বাকীখিনি কিয়ত থাকিব পাৰে কিজানি তাৰ পেণ্ডিঙত আছে কিজানি ত তোৰ একাউণ্টত দুশ ত্ৰিশটাকা সোমাইছে না।
অ এইটো আঠাইশ টকা
অ আৰু দুইটাকা আৰু তেইছটা হৈছে না। দুইটাকাটো টাকা হয় না।
উ
আৰ সেনকে দুই টাকা সোমাইছে একজনৰ চাৰি টাকা সোমাইছে দুইবাৰ ভেৰিফিকেচন কৰিছে না। একবাৰ একাউন্ট দিছে আৰু একবাৰ ইউ পি আই আই ডিও দিছে। তো তাক চাৰি টাকা সোমাই দিছিল
এই পইচা তা কি ইয়াৰ পৰা মাৰি দেই।
নাই নাই সেই এই যে প্ৰিয়াংশু ইহতে দেই আৰু এই ফাউণ্ডেশ্যনটা আছে যে আমাৰ ফাউডেশ্যনে ক্লায়ন্টৰ লগত যোগাযোগ কৰিছে মানে যিটো ক্লা আনি এইটো লোক টো আৰু লৱাৰ কাষ্ট লৌথাইটো দিয়ে কল কৰ এ কলাইণ্টৰ পৰা টাকা পইচা লয় তাহুন বেছিকে পইচা পাই ধৰ কেনে বন্দবস্ত কৰিছ তাহুন ধৰ কিমান কিমান লাখ টকা দিছে তাহুন জানে। এখন আমাক অলপ চলপ দি আছে পইচা কৰি দি আছো কাৰণে আমাৰ পৰা অলপ পইচাতে কামটা কৰাই লৈ আছে। অ মোটাকে লৈছে পইচাটো তাহুন ঠিক কৰিছে না।
অ।
বুজি পাইছা কামটো তাহুন ঠিক কৰছে আমাক দিছে আমাৰ পৰা আমাৰ পৰা কৰাই আছে কামটা কামটা আমাৰ পৰা কৰাই আছে আমাক কিবা এটা পইচা দি আছে আৰ পকেট মানি আমাৰ অলপ আমাৰ খৰচাটা। ধৰ এনে বেকাৰ আছো।
এ কমাই দিছে মানে